হাল্ল অ কোৱা
অ তোমাৰ মাহী এতিয়া শুনিছো দিয়া
তোমাৰ মাহীয়ে মানে অ সেইখন স্কুলৰে টিচাৰ হয়।
মোৰ মাহীয়ে মানে বেলেগ এখন স্কুলৰ টিচাৰ হয়।
অঁ
কিন্তু মানে টিচাৰ বিলাকৰ এনেকুৱা মিটিং হৈ থাকে ন য'ত মানে একেলগে হেৰি কৰা যায়
হম হম
ত মানে সেই ৰজাজনৰ লগত মানে, অ
তাতে এতিয়াও সেই ৰজাজনে উম, মানে আমি আগতে যেনেকে ধৰা কিতাপত পঢ়িছিলো তেনেক শাসন চলাই নে নে এওঁ বেলেগ কিবা হে?
তেনেকেই আও
অ'
মেইলি মেইলি এ তেওঁৰ ৰাজ্যখনৰ নাম আছিল মেলি, মানে
অ'
মৰিগাঁওত এখন গাঁও আছে সেইখন গাঁওৰ নাম হৈছে মেলি
অ', নেলি শুনিছোঁ
অ'
নেলি নামটো শুনিছো দিয়া
অ', সেই নেলিতে মানে ৰজাৰ শাসন চলে এতিয়াও
আচ্ছা
উম
তাত সেইটো সেই নেলি সমষ্টিত কোন সেয়াই
নেলি সমষ্টিত কোনো আইনী শাসন নাই
নাই ন?
অহ', নেলি মানে এখন সমষ্টি নহয়। নেকি এইটো এটা মানে গাঁৱেই
গাওঁ হৈছে আহ' গম পাইছোঁ
কিন্ত সেই সেই মানে নেলিৰ ভিতৰলে পুলিচ যাবলৈ হলে মানে ৰজাৰ পাৰ্মিচন লৈহে যাব পাৰিব
ভালেই দে, আমাৰ গুৱাহাটীতো যদি সেনেকা ৰজাৰে শাসন চলিল হয় কিমান শান্তি থাকিল হয় চাগে
কিয়?
তুমি ভাবাচোন? এতিয়া মানে যোনে ডক্টৰ টো পাই যায় যেতিয়া নিজৰ গাঁদিখন নোপোৱালৈকে সকলোৱে ধৰা বহুত এইটো কৰিম সেইটো কৰিম, যেতিয়াই পাব, তাৰ পাছত সিহঁতক মানে?
কিন্তু সকলো ৰজা ভালো নাথাকে ন?
অ', সকলো ৰজা ভাল নাথাকে কিন্তু ৰজা আমি ধৰা কিছুমান পাইছিলো ন ৰজা হোৱাৰ কাৰণে উপযুক্ত এতিয়া গদাপানী, গদাপানীৰ গাত যেনেকে ৰজা হোৱাৰ গোটেইখিনি গুণেই আছিল
উম
হয় নে তথাপিও মানে সি ৰজা হব বুলিয়ে মানে? সৰু ৰজা! আহ'সেইটোৰ কি নাম আছিলে জানো এওৰ পাহৰিলো তেওঁ যে সৰ বৰফ্ কোঁৱৰ ন? সৰু ৰজা পাতি থৈ দিছিলে হেৰি
উম, উম
কি নাম আছিল অ'
মই পাহৰিলো?
মইয়ো পাহৰিলো বুৰ কিবা বঙহ নহয় কিমান? মোৰ এ কিবা নাম আছিলে পাহৰিলো আৰু গদাপাণি ষ্টৰিটোত। সেইটোৱে মানে সেইখিনি গোটেই সম্পূৰ্ণকে থাকিলে ভাল এতিয়া নেলি ৰজাজন বা আকৌ কেনেকুৱা?
নাই নাই মেলি ৰজাজন ভাল।
ৰাণী আছেনে?
ৰাণী আছে, অ ৰজা মানে ৰজাৰ শাসন চলে মেইনকে।
মেইনলিটো ৰজাৰ শাসনে, যেতিয়া ৰজা ঢুকাব তেতিয়া ৰাণী শাসন চলিব। আৰু ৰাণী ঢুকোৱাৰ পিছত ৰজাৰ পুতেক ৰাজকুমাৰে ৰজা হ'ব আক।
তেওঁলোকে মানে নৰ্মেল মানুহৰ নিচিনাকে থাকে এতিয়া যেনেকে এতিয়াতো মডাৰ্ণ হ'ল ন। তেওঁৰ মানে পূৰ্বপুৰুষসকলে তেওঁক দি থৈ গ'ল সেইখিনি সেইট তেওঁ এতিয়া মানে সেইখিনিৰ পৰাই চলি আছে আও।
অ মানে এইটো কম্বিনেশনটো ভাল লাগিছে ন? ধৰা এ তেওঁতো এতিয়াৰ এতিয়াৰ মানুহ নহয় তেওঁ তেওঁটা আগৰ টাইমৰ নাইনটিচ এইটিচৰ হয়তো ছেভেন্টিচৰ মানুহ হ'ব তেওঁ।
উম।
ত তেতিয়াৰ পৰা তেওঁ ভাবা তেওঁ দুখন দুটা তিনিটামান জেনেৰেশ্যন দেখা পাইছে তেওঁ। একতো তেওঁলোকৰ নিজৰ জেনেৰেশ্যন হয়নে ছেকেণ্ড আমাৰ জেনেৰেশ্যনটো পাইছে আৰু থাৰ্ড যি আপকামিং এতিয়া ধৰা সৰুখিনি যিটো জেনেৰেচন আছে আৰু ধৰা চৈধ্য বছৰ মানলৈকে যিটো জেনেৰেচন আছে আজিকালিতো সৰুতেই মানে মোবাইল চাইহে ভাত খায়। আমাৰ টাইমত হয়তো এনেকুৱা আছিল যে আমি মাৰ খাই ভাত খাইছিলো। আমাৰ দেউতাহঁতৰ টাইমত আকৌ মানে বেছিয়ে বেয়া আছিলে। কোবাই কোবাই সিহঁতক ভাত খুৱাইছিলে।
ওম।
ত সেই ৰজা মানে তেওঁ তিনটা জেনেৰেচনেই দেখা পাইছে। মৰ্ডাণ ৰজা হিচাপে।
কিন্তু মানে ভাল লাগিব ন কিবা এটা? মানে কৰ'বাত কৰ'বাত আছে। এতিয়া মানে শুনি ভাল লাগে। কিন্তু জন সাধাৰণহে জানিব যে থাকি কেনেকুৱা লাগে।
উম, সেইটোৱে।
আৰু সেই নেলিতে মানে মৰিগাঁৱত নেলিৰ ওচৰতে খন জোন বিল নে জোনবিৰি মেলা হয়, অহ। অ জোনবিল মেলা তাত মানে অ
কা হে
তাত মানে এতিয়াও বিনিময় প্ৰথা চলে।
অঁ সেইটো জানো সেইটো যে মই স্কুলত থাকোতেই পাইছিলো জোনবিল মেলাত বিনিময় প্ৰ থা চলে বুলি, পাহাৰৰ পৰা আহে। অ নামনিৰ খিনিও যায় আৰু ভৈয়ামৰ মানুহখিনি আৰু পাহাৰীয়া মানুহ খিনিয়ে ধৰা পাহাৰত যিখিনি ধৰা ভাল খেতি হয় আৰু উম বিশেষকে সেইখিনি খেতিৰ ওপৰতে নিৰ্ভৰ হয় দেই। ধৰা কিছুমানে ন হৰু বা আদা বা ঘৰতে ধৰা পাহাৰতো হয় ন ভাত কেৰেলা হওক লাও হেৰি চেৰি এইবোৰ আনি পিনে তাৰে বিনিময়ত বেলেগ এটা লৈ লয় আৰু।
উম ভাল লাগিব ন নিজৰ ঘৰৰ কিবা বস্তু লৈ গৈ লোকৰ ঘৰলৈ আহক
জোনমিল মেলাখনত অ টিভিতো দেখুৱাই চাবাচোন তুমি নিউজত
অ অ জোনবিল মেলা যেতিয়া হয় তেতিয়া লেজ লাইট যায় তো।
যায় আৰু আৰু তাতে মেক্সিমাম ধৰা বড়ো মিচিং এইবোৰ মহিলাই আহে বড়ো বেছিকে থাকে চাগে কাৰণ মৰিগাঁও চাইদত বড়ো মানুহ বেছি নেকি চাগে নাজানো পাহাৰৰ পৰা সেই বড়ো মানুহবোৰেই আহে আৰু প্ৰায়
উম উম
মোৰ আৰু এটা জেগাত যাবলৈ মন আছিলে কোনটো জানা ডিচেম্বৰত যে হয় কি নাম আছিল ফাৰ্ষ্ট উইক মানতেই হয় দিয়া তিনদিন তিনিদিনীয়াকে হয়, পাহৰিলো। এইবছৰো মোৰ আমাৰ মানে যোৱাৰ কথা আছিলে কি নাম আছিলে সেইখন ডিচেম্বৰত ৰবা চোন কিবা নাম আছিল ৰবা সেইখনৰ কিবা এখন মেলাই আছিল মইও নামটো পাহাৰিলো আঁহ পাহৰিলো দিয়া কিন্তু কিবা এটা সেয়াৰে কালচাৰৰে মানে আছিলে আৰু তাৰপিছত সেই মেলা সেইখনত মানে যাবলৈ খুব মন আছিলে। নগা মানুহ আহে নেকি সেনেকুৱা আছিলে। তাৰপাছত মোৰ মানে নৱেম্বৰত ত্ৰিশ তাৰিখে বাৰ্থডে তাৰপাছত আমাৰ লৰা কেইজনে কলে যে আমি তেতিয়াহলে তোৰ বাৰ্থডেৰ পিছদিনাখনে যাম এক তাৰিখে যাম তিন তাৰিখৰ পৰা মেলা আমি দুই তাৰিখেৰ পৰা তাতেতো থকা মেলা হে চাব লাগিল ন ছোৱালী মানুহ যাম তাৰপাছত আমি লাষ্টত কোনোৱে নগলো আৰু আমাৰ মানে কি হল ইমান বেছি ঠাণ্ডা পৰিল আমি সেইকেইদিন মানে ঘৰৰ পৰা ওলাব নোৱাৰা টাইপ হৈ আছিলো আৰু। এ এ লাষ্ট ইয়েৰ ডিচেম্বৰত যে পৰিছিলে ধৰা। ৰাতিপুৱা দিনতো যে কুঁৱলী দি আছিলে।
অ', অ', এইবাৰ বহুত ঠাণ্ডা পৰিছিলে
সেনেকুৱা টাইমত আছিল আৰু তাৰ পাছত আৰু ঘৰৰ মানুহো এলাও নকৰে নগ'লো আমি। কি মেলা আছিল মই একদম পাহৰি গৈছো মেলাখনৰ নাম। এটা কিবা এখন মেলাই আছিলে।
ক'ত হয়?
সেইটো ইয়াতেও নহয় সেইটো চাগে হাফলঙৰ ফালেই হয়।
আচ্ছা আচ্ছা তেন্তে নামটো নাজানো।
অ', নামটো নাজানো সেইকাৰণে মানে পাহৰিলোঁ। উম, ত' কি জানো পাহৰিলো দিয়া বাদ দিয়া আৰু পিছত মনত পৰিলো মই তোমাক কৈ দিম। সেইটোৱে মোৰ মোৰ মানে সেইখনত যাবলৈ খুব মন আছে আৰু এতিয়া মানে এটা জেগাত যাবলৈ খুব মন আছে শিৱসাগৰত বিশেষকে মোৰ সেই চিন টো চাব মন আছিলে যে ৰংঘৰৰ বাকৰিত যেতিয়া মানে মানুহ বিহুৰ দিনা যেতিয়া সেই হুচৰিবোৰ গায়। মোৰ সেইটো চিন চাবলৈ খুব মন আছে। কিন্তু নাজানো কেতিয়া সেইটো প'চিবোল মোৰ বাবে সম্ভৱ হ'ব আৰু। কিন্তু এদিন হ'লেও যে মই চাবলৈ যাম। এইবাৰো যাম ভাবিছিলো। কিন্তু মানে কি হয় আমাৰ ইয়াতেটো ইমান হেয়া হৈ যায় ন। বিহুৰ টাইমত ইমান ফাংচন থাকে বা হেৰি থাকে। এইফালে যাম বুলি ভাবিলেও লাষ্টত যোৱাই